হেল্ল' অহ, কি কৰিছা?
মই বহি আছো এনে বতাহ মাৰি আছে বতাহ লৈ, লৈ বহি আছ
ভাল লাগে ন বতাহ‌ খাই?
উম।
অ', মই কালিৰ পৰা ভাবি আছো মই বোলো উ, দুটা ফোন এটা কৰিব লাগিব মনত পৰি আছে বকে
অ', ভালে
তাৰপিছত আজিতো বন্ধ কলেজ ন?
আজি বন্ধ, কাইলেও বন্ধ দিছে। পৰহিলেও ক্লাছ নাই তাৰ পিছৰদিনা চান্দে
অ বাপৰে দীঘলীয়া দিন দীঘলীয়া দিন
টিউচন যাব লাগিব বৌ টিউচনত এক্জাম আছে আজিও ল'ব লাগিব কাইলৈও লব
অ উম উম ভালো লাগে ন ব্যস্ত হৈ থাকি
অহ ঠিকেই লাগে
ময়ো লৈছো এ এতিয়া ভ কথা পাতিছো দেখোন ত মোক কৈ আছিলে মানে
অহ অহ
এতিয়া মানে ষ্টাৰ্ট কৰিম আৰু কথা পাতিলো কৰিম বুলি উ অলপ ব্যস্ত হৈ থাকিম উম খালো খালো কেতিয়াবাই শেষ খালো ভাত চাহ খাবই হলহি চাহ খাবই হব এতিয়া কাহঁ হৈছে তোমাৰ
ওমহো বহুত তোমলোকে ভাত সোনকালে খোৱা ন
অলল সোনকাল হয়
আমাৰ দেৰি হয়
বহুত দেৰি হয় ন
আ খাই উঠিছোহে আজিতো অকমান নাই ঠিকে আছে এনেকোৱা টাইমতে হয় আমাৰ এটা দেৰটা মানত বনোৱা হয় হে দেউটাই দে তাইতো আজি একে দালি কিবা বেলেগ কেে দালি বনাই খাইছে একে সেইবোৰ বেলেগক বনাব দিলে নিজ
ব বাহ বুলি কৈছো বোলো বাহ
বৌয়ে একে সেৰিটা বজাতহে বনাইছেহি আঢ়ৈটাতহে বনাইছেহি বনাই খাইছে তোমাৰ আঢৈটা বজাত আহি লৈ পেলাই ভাত চাত ভাজি ভাজি চব বনোৱা
বইল খায় বইল খায় নে তেল খায়
স
অ মানে নিৰামিষ খাই ন
উম নিৰামিষ মাছ মাংস কণী নাই
অ
তাত যিবোৰ ঔষধ আনিছে অৰুণাচলৰ ঔষধবোৰ বা চব আছে তাত এই কিবা চব কিবা গছৰ জাৰি বুটি বিলাক আছে
কিছুমান গছৰ যে এতিয়া আমাৰ ইয়াতে চাবা দেই
সেই মানুহজনে কম ৰিচাৰ
ম তাকেই তাকেই এই মানুহগৰাকীৰ নলেজো বহুত আছে আৰু এটা কথা তুমি জানা নেজানা আমাৰ যে অসমত হাবিয়ে জংঘলে বা মানুহৰ ঘৰে বাৰীয়ে যিমান বিলাক গছ বননি আছে প্ৰায়বিলাকেইটো আমাৰ ঔষধি গুণযুক্ত তুমি জানা নে এইটো কথা আৰু এই আগৰ দিনৰ মানুহ আগৰ একদম আগৰ পুৰণা টো এয়াই ব্যবহাৰ কৰে ন এয়া এই ডাক্টৰী যিটো বিলাক বিলাক মেডিচিন কেমিকেল দিয়ে সেইতুটো ব্যৱহাৰেই নাই আমাৰ আইতা জনীয়ে টো আগতে দিচেন্ত্ৰী বা এনেকুৱা সেই হলে মেডিচিন খাইয়ে নাপালে হেৰি খাই কিবা এইবিলাক মধুৰিআম যে মধু ধুৰিআমৰ পাতটো তাত ভুৰিআমৰ পাটৰ, এতিয়াতো আমি মানে বা আজিকালি গুগলত চাৰ্চ কৰিলেও, ওলায়। বহুত আছে, বহুত আছে, টি গুণ এ কিন্তু, মধুআমৰ পাত যেন আমি খাওঁ, কিন্তু সেই আগতে আইতাজীয়ে খাই তেনেকে, এ মানে কি কৰে লেট্ৰিন কৰিলে, শৌচ কৰি থাকিলে মানে আমি এতিয়া শৌচ কৰিলে, বা নহয়ে বাৰু শৌচ তেনেকে যদি কিবা কাৰত কেতিয়াবা হয়, আমি চিধা কি খাওঁ, টেবলেট খাও ন। নেখাওঁ জানো টেবলেট খাও, এণ্টিবায়টিক খাই দিও, কিবা শৌচ কৰাৰ হেয়া খাই দিও। এ, কিন্তু অ নিমখত দিয়া নেমু তেনেকুৱা সেইটো আছে আমাৰ ফটোৰ নেমুটো ভাল কিন্তু সেইটো, তাৰপিছতে, আইতাজনীয়ে মানে সেইয়া খাই দিয়ে ত বন্ধ হৈ যায়।
অ, পাও, পাও, সেইটো বহুত, বহুত মছনদৈৰ, বহুত বেছি ঔষধি
এ, সঁচা কথা কওঁ, নে মই আমাৰ ইয়াতো আছে, মই যে গোন্ধটো হৈয্যই কৰিব নহয়।
বহুতে বেয়া পায়, বহুতে বেয়া পায়, মই কিন্তু ভাল পাও, খাও স নবনাই, কিন্তু মই মই ভাল পাও।
উ, মই ইমান বেয়া পাও, আগতে সেই আইতাজনীয়ে সেয়া কি কৰে, পাতত দিয়ে কচুথোৰৰ লগত।
হা
কিন্তু বহুত গধু
এতিয়া কচু মচন্দৰী, কি এইবোৰ ভেদাইলত এ, এইবোৰ বস্তুৰ কিমান মানে ঔষধিক গুণচাৰ, এইবোৰ আমাৰ নৰসিংহ, এইবোৰ আমাৰ মানুহে খাই ইমান ধুনীয়াকে বনাই কৰি।
নসিংহটো, কিন্তু ভাল পাও, ম‌ই মাছ দি বনাই মা
উ, সেউজীয়া তৰকাৰীখন যে,
বৰ ভাল লাগিল অই, আইটা বৰ ধুনীয়াকে বনাই নহয়। বা নৰসিংহ কিবা হেৰি দি পেলাই, পিচি পেলাই, তেনেকে আলু আনি আলু কিবা ভাঙি পেলাই, তেনেকে দিয়ে মাছ দি পেলাই বনাই। জিৰা, চিৰা দিয়ে তেনেকে বহুত টেষ্টি হয় বহুত টেষ্টি মোৰজিভাত লাগিয়ে থাকে, এতিয়া আইতাজনী নাই কিন্তু বহুত টেষ্টি মানে মই কৈছোঁ নহয় বহুত টেষ্টি।
কি ধুনীয়া ধুনীয়া বস্তু বনাই নহয়।
তে বনাই ভাল পোৱা নে?
কিন্তু মই বনাই ভাল পাওঁ। মই বেলেগ কাম বেয়া পাওঁ, মই এইবিলাক কাপোৰ ধোৱা, বাচন ধোৱা মই নকৰিলে নহয় কাৰণে কৰো ধৰা, সেইকেইখন কাম কিন্তু মই বেয়া পাওঁ এইবিলাক বাচন-চাচন ধুবলৈ। কিন্তু তুমি যদি মোক গোটেই দিনটো বনাবলৈ দিয়া মই কিয় নাজানো বহুত ভাল পাওঁ মই।
ময়ে, মই, মই মানে বাচন ধুই বহুত বেয়া পায়, অ',
লকডাউন হওঁতে তো মোক ব ইমান ভাল লাগে বনাই আনি দিছে আৰু ঘৰত কিবা কিবি বস্তু মই মানে গোল্লা বনালো তেতিয়া দেই, গোল্লটো বত -বহুত বনাও। তাৰ পিছত আকৌ এই কিবা বৰফি-চৰ্ফি এইবিলাক মই চব ঘৰতে বনাইছিলো তেতিয়া, আৰু এটা বিস্কিট বনাইছিলো ছিলো ন বিস্কুটটো যে এনেকুৱা ধুনীয়া হৈছিলে নহয়, এ তাৰ পিছতে মোৰ হেৰি আহিছিলে ভন্টি এজনী আহিছিলে উম', তাই আহি পেলাই এদিন আৰু কি কৰিলে আমাৰ ভাইটি গৈছিল তাহাঁতৰ ঘৰলে দুইটা আহিছে আৰু সেইদিনাখন আহিছে আৰু মই সেইদিনাখন মানে বনাইছো দেই এয়াৰ ফায়াত এয়াৰ ফ্ৰায়াৰ এটা আছে সেইটোত বনাইছো মই। এ তাৰপিছতে কিন্তু মই এদিন হেৰিটো বনাইছো, এইটো উম, কেৰাহী যে কেৰাহীটো বনাইছো মই মই ষ্টেণ্ড এডাল দি পেলাই নিমখ দি তলত, তাৰপাছত তাই খালেহি আহি পেলাই অ'ফিচ মাহীৰ ছোৱালী হয়, তাৰপিছত আহি পেলাই খাই পেলাই কৈছে, অ', মা ইমান ধুনীয়া লাগিছে বিস্কুট কেইটা খাই, এনেকে ক'লে তাৰপিছত আৰু আমাৰ দাদা এজন আহিছে আহি কৈছে এইয়া দেখোন বেচিব পাৰ মই বোলো হয় ইমান খৰচ পৰিছে কেলে বেচো ঘৰত খাম, ইয়াতো সেইটো দাম নিদিব ন কাণত বেচা সোপাতো ধুনীয়া ৰিফাইন চিফাইন দি বনো মই মানে ঘিটো যে ঘিত বনাইছিলো। ক্ৰীম, আটা যে পেক কেটৰ ৰঙা আতাটোজে সেইটো দি, বহুত টেষ্টি হৈছিলে কিন্তু খৰচটো বেছি পৰে, ঘৰত খাবলে হয় আৰু কিন্তু বেচিলে মানে লোকচান হ'ব, মানুহে ইমান দাম নিকিনিব নহয়।
কেক বনাব জানা? মই বহুত টেষ্টি কেক বনাওঁ, বহুত টেষ্টি কেক বনাওঁ তুমি
দাউত উইদাউত কণী দি পেলাই যেত টো মানে, কণী নোহোৱাকৈ মই সেইটো ভাল পাওঁ খাই আৰু সেইটোৱে বনাওঁ, মই কণী দিয়া কেক বেয়া পাওঁ।
যিটো পাৰফেক্ট বনাই ন' কেক, স্পন একদম চফ্ট। মই সেইটো বনাইছিলো হোচ টেলত ভাবা মই যেতিয়া পঢ়ি আছিলো হোষ্টেলত হেৰি আকৌ ময়দাক কণী
অ', সেইটোকে কেকৰ কথা কৈছা কিন্তু পিঠাগুৰি দেই সেইটো স্প কি হয় মই বতিবেডাও বনাবিছ পঞ্জিত গাখীৰ পিঠাগুৰি চেনী যি ধুনীয়া লাগে নহয়।
হা, হা খাৱা আৰু হেৰি মই বনানা কেক কো বনাব জানো।
জানা না উম।
দেউতাক খুৱাইছিলো। উমথ বহুত ভাল লাগে বনাই পেলাই।
অ', আৰু মই বিশেষ মাজে মাজে বনাওঁ। মই এই কেক টো মাজে মাজে বনাওঁৱেই কিন্তু ভাল পাওঁ আৰু কি জানা এই মতে কিবা আটা জাতীয় ৰুটিটো ভাল পাওঁ ৰুটি চব্জি খাই ভালেই পাওঁ বাৰু ৰাতি ৰুটি হ'লে ভাল পাওঁ কিন্তু মই মানে সেইটো বস্তুতকৈ ধৰা এতিয়া ভাটি বেলা চাহকাপ খাম সেই বস্তুতটোতকে বা বিস্কুট চাহ বা ৰুটি, পুৰি এইবিলাকতকে মই মানে এই যে পিঠাগুৰি চাউলৰ গুড়টো দি বনোৱা কিবা এটা মানে মই বহুত ভাল পাওঁ খাই বনাই লোৱা কিবা এটা ইতাদ চাহকাপ খাই ভাল লাগে।
মোৰ বহুত এক্সপেৰিমেন্ট কৰি কৰি বনাবলৈ মন গৈ থাকে, মই বহুত ভাল পাওঁ। বস্তুবোৰ নথকা কাৰণে বনাব নোৱাৰি অ, কিন্তু মই, মই বনাম কিন্তু মই, মই -মই, কিবা -কিবি আনি -, বহুত ট্ৰাই কৰিম। আৰে আমাৰ ইমান পৰিৱেশটো নাই ঘৰত বনোৱা।
অহ ',
কিবা- কিবি কৈ থাকে।
মোৰ একে বনাই পেলাই মানে মোৰ দিবলৈ মানে হেৰিয়ত দিব। মন যায় ইউটিউবত মানে, মই মানে ভাল পাওঁ যে বনাই। উম, তাৰ পিছত আৰু বনোৱা পাছত, মানে কয় আৰু দেই মানুহে যে, বেয়া নহয় ভালেই হয় বুলি কয় যে, মোৰ সেইটো কাৰণে মন যায় কিন্তু আকৌ লাজ, লাগে মানে মোৰ তেনেকে, খুলি লবলৈ বা,
আমাৰ মুখখন দেখ, - খাবলৈহে লাজ, লাগে মুখক নিজক দেখাবলে কিন্তু এ, সেইটো চব, হয়, সেইটো- টো কোনেওঁ সেইটোতো বেছিভাগেই লাজ, সেইটো কাৰণেই নবনাই।
কিন্তু নহয়, মই ভাবোঁ আৰু কিবা লাগিব যে, এই মানে ধৰা ইনষ্ট্ৰুমেন্ট লাগিব ন'।
অ', কোৱালিটিটো, কোৱালিটিটো ভাল হবলৈ ইনষ্ট্ৰুমেন্ট দুটামান লাগিব। ব, হয়। এনেকে, কিনে প্ৰথমে ইনষ্ট্ৰুমেন্ট নোহোৱাকে এনেকে কোনোবাই যদি ভিডিঅটো বনাই দিয়ে, বনিব টো। ধুনীয়াকে সেইটো ভিদিও দিব পৰা যাব। খালি অলপ। আইফোন-চাইফোনত হলে ভাল হয়, কোৱালিটিটো ভাল হয়, কোৱালিটি ভাল হলে, মানুহে চাবলৈ বস্তুতটো মানে আগ, গ্ৰহী হয় কোৱালিটিটো ল' কোৱালিটি হলে মানে সাধণৰনতে বস্তুটো স্প, ইস্কিপ মাৰি দিয়ে, নেচায় ন ', সেইয়া।
সচ্চাকে অ', মোৰ বৰ মন যায় মানে। তেনেকে, চেনেল এটা খুলি ল'বলে। একাউন্ট এটা খুলি মোৰ মানে, সেইটোয়ে প্ৰব্লেম কিছুমান থাকে। কিয় জানো?
উ', উহু হু। বনাবা- বনাবা, কেতিয়াবা আমাকো খুৱাবা।
খুৱাম -খুৱাম, কেলে নুখুৱাম বাৰু।
আমাৰ তাত আহিলে বনাবা কেতিয়াবা নহয়বা।
অ'তোমালোকৰ অলপ সুবিধা হয়। কিন্তু ন', বনোৱা কৰাবিলাক কিটচেনৰ হেইটো আমাৰ মানে। অকমান প্ৰব্লেম এটা আছে কিটচেনৰ মানে সেইটা কথাওঁ।
কবা যোগাৰ কৰি থম তাৰপিছত মিলি পেলাই বনাম।
অ', ন', তেনেকুৱা দুজনী মিলি বনালে ভালো লাগে আৰু ভিডিঅ' এটা কৰিবলৈও সুবিধা হয় ন', তেতিয়া। তে দুজনী হলে।
অ', এজনী।
আৰু আমি যিহেতু জানো নিজৰ ওপৰত। বিশ্বাস আছে দিয়াচোন বনাব জানোঁ। মই আন্‌কি মাক আছাৰো আছ। আচাৰ কৰি দিওঁ ন', মই ইমান ভাল পাওঁ আচাৰ কৰিবলৈ, কিন্তু আমাৰ বয়সৰ ছোৱালীয়ে সচৰাচৰ আচাৰ নবনাই, কিন্তু মই বহুত ভাল পাওঁ আচাৰ।
মই আকৌ আচাৰটো খাইওঁ ভাল নাপাওঁ বনাবও নাজানো।
মই কিন্তু নেখাওঁ।
ম‌ই আচাৰ খাই ভাল নাপাওঁ একদম, একো আচাৰে ভাল নাপাওঁ।
অ', মই মানে বগৰী আচাৰটো ভাল পাওঁ কিন্তু মই বেলেগ আচাৰ নেখাওঁ, কিন্তু মই বনাওঁ। বিৰাট চখ মোৰ বনোৱা, এতিয়া এতিয়া আমৰ আচাৰ বনাইছোঁ মই অকমান। আ মই আচা কৈছো দেউতাক কৈছো আনি দিয়া মই বনাম আনি দিলে মো বনাইছো
বনোৱা বনোৱা
তাৰমানে মই এব বনাইছিলো অ ঠিক আছে দিয়া দিয়া খোৱা খোৱা
উ